হেল
হে, হেল্ল'!
অ', শুনিছনে মোৰ মাতটো!
শুনিছো, শুনিছো, তই শুনিছ নে নাই?
অ', শুনি আছো।
অ', এই তোৰ কিবা এটা প্ৰব্লেম দি আছে, গম পাৱনে?
তাকে, মোৰ পৰা এনেকে মানে কাৰোবালৈ ফোন কৰিলে ফোন নোযোৱা হৈছে, চিমটোৱে কিবা বেয়া হৈছে নেকি, জানো পাই!
নাই, নাই, বেয়া হোৱা নাই, কি হৈছে গম পাৱ নাই, মাজতে মোৰ হৈছিলে মনত আছে।
অ'।
তাৰ পিছত নিজে ঠিক হৈ গ'ল নহয়।
অ', জানো পা, মোৰো ভাল হ'লেই হ'ল আৰু খালি।
অ', তই দুদিনমান ধৈৰ্য ধৰ, ঠিক হৈ যাব, কেলে আগতে মাজতে মই তহঁতলৈ ফোন কৰিবলৈ গৈ ৰাস্তাত যে পাওঁগে যে গৈ লৈ যে।
অ'।
সেইটোয়ে এ, ভাল হ'ব, নিজে ভাল হ'বগে গৈ।
তাকে, তাকে, ভাল হ'লে হ'ল, খালী মানে এই নহ'লে কি বুলি ক'ম আৰু বহুত অসুবিধা।
এ, সেইটোৱে অ। এই এইবোৰ নেটৱৰ্ক-নেটৱৰ্ক বোৰে কিবা হৈছে, কিবা ফোনবোৰো চাবলে মন নোযোৱা মন নোযোৱা হৈ গৈছে গে অ।
এ, আৰু মানে কি এতিয়া, হাতে-হাতে ফোন ন, গতিকে তোৰ নেটৱৰ্কৰ বা টাৱাৰৰ প্ৰয়োজনীয়তাটো বহুত বাঢ়ি গৈছেটো। এতিয়া তই চা ফোন নথকা মানুহ নায়েই।
সেইটোৱে, অ।
ক্লাছ ছিক্স ছেভেনৰ পৰাই তোৰ ল'ৰা ছোৱালীক ফোন দিবলৈ ল'লে, মানে তোৰ কিমান আৰু বহুত ফোন মানে এঘৰ মানুহৰ দুটা তিনিটা ফোন, আমাৰ ঘৰতে এতিয়া চাৰিটা ফোন।
উম সেইটো হয় বাৰু।
উম তেনেকুৱা আৰু গতিকে নেটৱৰ্কটো অলপ ষ্ট্ৰং লাগেই নেটৱৰ্কটো ষ্টেবুল নহ'লে মানে তেওঁৰ ধেৰ অসুবিধা হয় এতিয়া।
উম উম সেইটো হয় বাৰু, তাকে। ত, বাকী ভাত মায়ে ভাত বনাইছে নে কি?
অঁ, এই ভাত বনাইছে আমাক আকৌ দেউতাক ইনচুলিন দিওঁ যে চাৰে আঠটা বজাত।
অঁ, অঁ।
নটা বজাত মানে খাব লাগে আৰু গতিকে এই সময়টো মিলাই পেলাই বনাই আৰু।
অ অঁ।
দেতায়ে খাব যেনিবা সোনকালে, মোৰ অকমান দেৰি হয় মই কিবা এটা কামত বিজি আছো।
অ অ অ উম তাকে খোৱা বোৱ বোৰ ঠিক কে কৰে নে দেউতাই?
কৰে কৰে খালী কিবা জুতি এটা লাগে যেনিবা খাবলে। ধৰি ল মাছ ডিম এনেকুৱা হলে বেছি ভালকে খাই আৰু।
অঁ সেইটো হয় বাৰু, মই তহঁতৰ দেউতাক বহুত দিন দেখা নাই আক'।
কৰ পৰা দেখিবি ওলাই বৰকে নাযায় কেতিয়াবা যায় আৰু এনেও ঘৰতে থকাহে বা ঘৰৰ ওচৰতে খোজ কাঢ়ি মেলি এনেকে থকাহে আৰু বেছি দূৰলৈ যাবই নোৱাৰে। তৌ মাজে মাজে যায় নামঘৰলে।
অঁ অঁ।
অনুষ্ঠান চনুষ্ঠান থাকিলে এনে যায় কিন্তু আৰু এনেই সেইফাল দি মই এ এদিন মানে মই যোৰাবাৰী চাৰীয়ালি লৈ গৈছিলো স্কুটিত উঠাই
অঁ অঁ।
তেতিয়া তহঁতৰ ঘৰ ফালে দি ঘূৰাই আনিছিলো।
অ। অঁহ তাকে এদিন যাম ৰ তহঁতৰ দেতাৰ খবৰ ল'ব লেকে মানে বে বন্ধতে থাকোঁতে ঘৰত থাকোতে।
অ আহিবি।
উম। তাকে তাৰপৰা বাকী হেৰিয়ৰ এইটো কি বুলি কয় নামটো জিম গলি?
জিমলে গ'লো, আহিলোগে।
অ অ, ভাল হয় চাগে এইটো সময়ত যাবলৈ হয় ন ঠাণ্ডা পৰে যে এই বতৰটো?
অ এ ভাল ভাল তাত আকৌ মানুহো কমি থাকে আৰু মই মানুহ কমি থাকিলে মানে ভাল পাওঁ। নিজৰ মতে একদম গান চান লগাই পেলাই আৰামত শুনি শুনি মাৰি থাকব পাৰো। কিন্তু বেছি হেম গেম হলে বেয়া আৰু মানে কি হয় এতিয়া আবেলি সময় মানত যদি যাওঁ এই পিটিকনি পিটিকলি লৰা বোৰ ধেৰ হৈছে, তোৰ এইবাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পাছ কৰাবোৰ।
অ অ
নতুনকে চখ এটা লাগে যে জিমৰ সেহঁতবোৰ মানে তোৰ বেছি দিনলে নাথাকে দুমাহ তিনিমাহলে থাকে কিন্তু মানে এইকেইদিনতে বৰ এটা ভিৰ পৰে।
উম উম।
মই সেইকাৰণে বেছি সোনকালে নাযাও, গৰু গাই বান্ধি পেলাই অকনমান সন্ধিয়া লগা পাছত যাওঁ।
অ ৰা আৰু ৰাতিপুৱাও চাগে বেছি মানুহ শুৱা হয় নে নহয়?
অ ৰাতিপুৱা মানুহ ঢেৰ হয় এই এইকেইদিন তাতে বেছি গৰম নহয় জানো?
উম সেইটো হয় বাৰু।
হয় কাৰণে মানুহবোৰতো ৰাতিপুৱাতে আৰু মানে সোনকালে খাবো পায় গৰমৰ দিন কেইটাত। তাৰপাতো ৰাতিপুৱাতে গুচি যায় আৰু।
উম উম।
আমি সেই, ৰা তি সময়লে বা সন্ধিয়া সময়লে আঙুলি মন বনিব পৰা কেইটাহে যাওঁ।
উম উম সেইটো হয় বাৰু।
অ।
উম তাৰপা বাকী হেৰি এইটো কি বুলি কয় হেৰি এ কি কৰি আছ এতিয়া?
এ এতিয়া মই কি ইণ্টাৰ্ণশ্বিপতে বিজি হৈ আছো আৰু অলপ। ৰিপৰ্টবোৰ লিখিবলৈ আৰম্ভ কৰিছো, মাৰ্জিন পাই থৈছো তই লিখি দিবি।
উহো, তাকে মই লিখি দিম, মোৰ হেৰিটো কৰি দিবি মাছৰুমৰ সেইটো কৰি দিবি তাৰপৰা মই তোক কৰি দিম তেতিয়া এ বৰ্ণিকাৰীকে।
প্ৰেজাণ্টেশ্যনটো?
অ প্ৰেজেনটেশচন বুলি ন, ৰ ৰ মই চাই লওঁ প্ৰেজেনটেশচনো কিনো কৰিব লাগে দে মোৰ তেতিয়া তই এই কৰি দিবি মই তোক কৰি দিম বাৰু তেতিয়া দেই।
অ হ'ব, কৰি দিবি নহয় বেছি টাইম নালাগে নহয় তই যদি মোক বেলেগৰ কাৰোবাৰ ডেম' এটা দেখুৱাই দিব পাৰো, মই তেতিয়া বস্তুখিনি কেনেকে বনাব লাগে গম পাই যাম নহয়।
অহ অ, অহ সেইটো হয় বাৰু।
অ বেছি কষ্ট নপৰেতো এইবোৰততো ভালকে যদি এঘন্টা সময় এটা যদি দিব পাৰো তেতিয়াহলে তো মানে প্ৰেজেণ্টেশ্যন এটা মজাকে বনি যায় আৰু।
অ।
মাজতে মই এই কচিং চেণ্টাৰত সোমাইছিলো নহয় তাত অকল মোৰ কামেই সেইটো প্ৰেজেন্টেচন বনোৱা।
হয়নি?
উম সেই তেতিয়াহে ৱাই ফাই লৈছিলো।
অ অ অ।
আৰু মানে কি ৱা ৱা ফাইটো নললে মানে আমাৰ ইয়াত নেটেই নছলে নহয়, ফোন কৰিবলৈকে দেখোন নেট নাই নাপায়।
অ সেইটো হয় বাৰু, তে
তাৰপা খৰচটো ওলালে বাৰু ৱাই ফাইৰ খৰচটো ওলাই গল।
অ, পইচা কিমানকে দিছিলে?
মোক তোৰ মাহেকৰ মূৰত পয়ত্ৰিশশ মানকে দিছিলে।
অঁহ।
তাৰ পিছত মই তোৰ চাৰে পাঁচ হাজাৰ মান টকা উলিয়ালো সেইটোপৰা।
অ অ।
তাৰপিছত তোক ক'চিং চেণ্টাৰটো সেই উদ্দেশ্যটো সলাই পেলাল মানে আগতে তোৰ এই মেৰিনৰ কাৰণে
কৰিছিলে কচিংটো কিন্তু এতিয়া মানে ইলেভেন, টুৱেল্ভ এনেকুৱা ক্লাছবোৰ কৰিবলৈ ল'লে।
অ অ অ
বাকী তই কি কৰি আছ
মই হেৰি এতিয়া একোৱে কৰা নাই তাকো এনেই গাটো ভাল লাগি থকা নাই তাকে বিচনাতে এখনতে পৰি মেলি আও তাৰপিছত তোলৈকে ফোন এটা কৰো চোন।
অ ভালে কৰিলি বহুত দিন খবৰ খাতি এটাও লোৱা নাই।
উম আৰু তোলে ফোন কৰিলেও নেটৱৰ্কটো নাপাই যে সেইটো কাৰণে অকণমান কথা পতাও দিগদাৰ হয়।
হয় অ এই আমাৰ তাতে চাৰিওফালে গছ গছনি নহয় জানো বাঁহনি কেইখন আছে। সৌ কাৰণে‌ নেটে অলপ বেছি গণ্ডগোল দিয়ে নেকি।
উম উম তাকে হেৰি নহয় অ তোৰ কথা এটা মনত আছে নে মই আজি ঘপকে কথা এটা মনত পৰিছিলে মানে
ক'চোন।
হেৰি আমাৰ দচ আগষ্টৰ দিনটো মনত আছেনে নাই বাৰু তোৰ
দহ আগষ্টত কি হৈছিল
তয়ো পাহো তইয়ো পাহৰিলি নি দহ আগষ্টত কি হৈছিল আমি যে এ মই এতিয়া মনত পেলাই নিদিও মনত পেলাচোন বাৰু আমি যে দহ আগষ্টত যে আ আমাৰ লগত ঘটনা এটা ঘটিছিলে মনত পেলা
ক'ত থাকোঁতে কিমান চনত
এ পিছলা গুৰিত থাকোতেনি।
দহ আগষ্ট হেত জানু পাই।
আমাৰ এই মই কৈ দিছো ৰ আমাক যে হেৰিয়ে যে পিটিছিলে মনত আছে নাই
কোনে ৰেখা বাইদেউ।
ন' নহয় খগেন চাৰে যে পিটিছিলে।
অ এই মনত আছে তো
হে বা মোৰ মানে আজি ঘপক ঘপকে মনত পৰিলে কথাষাৰ সেই কাৰণে মই বোলো অ কাক কও কাক কও এতিয়া তোকে মই ফোন কৰিছো ক'বলে
এই আমি যে ক্লাছত যে কোহাল কৰি আছিলো
অ তাৰপা যে চবকে এফালৰ পা গোটেই ৰাউণ্ড কে যে ঘূৰাই লৈ মানে এনেকে ৰখাই লৈ যে পিটিছিলে।
এ মনত আছেতো মোৰ এতিয়াও সেই দৃশ্য কেইটা মনত‌ পৰি যায় ছাৰৰ একদম গাজোৰে মৰা।
অহ অ হেৰি যে আমাৰ এই মামি ভাগৰ যে আঙুঠি ভাঙিছিলে মনত আছে
আছে আছে।
অ অকল মাৰ নু অ অ অ অকল মাৰ নোখোৱাকে হেৰি আছিলে আমাৰ এই শকত হেৰি এই যে আমাৰ হেৰিয়ৰ মেমবাৰৰ জীয়েক।
ক'ত তাই মাৰ নোখোৱাকে আছিলে
এই তাই মাৰ নোখোৱাকে আছিলে তাই বা বাথৰুম গৈছিলে।
এই নহয় মাৰ নোখোৱাকে আছিলে আমাৰ এই ই বৰা আছিলে সিটো বসন্ত ওলাইছে বুলি কৈছিলে।
সেইটো বা সেইটো সিও মাৰ নোখোৱাকে আছিলে মোৰ সেইটো মনত আছে মানে
অ জানো পাই মোৰ সেইটো কথা মনত নাই তাৰপা মোৰ আকৌ এটা মনত আছে এই বৰদলৈ যে।
অ অ
আমাৰ কমাৰ চুকৰ বৰদলৈ তাই কান্দি দিছিলে।
তাইক তাৰপৰা, তাইক বেছি পিতিলে চবত ছে।
অ, সেইটো হয় বাৰু। অই, তোৰ আৰু এটা, আৰু এটাৰ কথা মনত আছে? আৰু মই যে, নেওঁগ ঘৰত যে, আগতে যে, থাকিবলৈ যে, গৈছিলো যে, তেতিয়া তাৰপৰা হেৰি, তাৰ, তাৰপৰা তাই আৰু এই আমাৰ এই, শইকীয়া বৰপথাৰ
অ।
তাহেত দুজনীয়ে হেৰি, ফ্ৰিজ আছিলে ঘৰত, সেইটো কাৰণে যে উম, পানী যে ফ্ৰিজৰ হেৰি বৰফ বনাই যে আনিছিলে, তাৰ পাছতে মই নে নহয়, তাইয়ে আছিলে, শইকীয়াই আছিলে হেৰিয়ত যে, এ দৰ্জা যে, ধামোৰ ধামোৰ মাৰি আছিলে খগেন ছাৰে আহি যে কৈছিলে, তহঁতৰ কি ফ্ৰিজ আছে বুলি, হেৰি কৰিছ নেকি? মো নহলে ফ্ৰিজটো কাইলৈৰ পৰা মূৰত লৈ আহিবি।
এই মনত আছে টো, ম মোৰ মনত আছে মানে কি, মই পিঙাই দিছো ন, সেই কেছ্টোত। মই আগতে, মই আগতে বহুত টিঙাও নহয় এনেকুৱাত।
এ, তহঁতৰ পিঙোৱাটো চৰিত্ৰটো মই সেইটো আগতে যে কেলে, আমাৰ আগতে মীনা বাইদেউ যে, বৰ্ডত লিখিবলৈ দিয়ে কাহিনী মনত আছে নে নাই?
আছে, আছে।
পা হ কিন্তু দে
মীনা বাইদেউ মোক বহুত ভাল পাইছিলে আকৌ।
অ, এ, তেতিয়া লিখিবলৈ দিওঁতেনে তই আৰু আমাৰ এই দীঘলা তহঁত, তহঁত দুটাৰ মানে মেইন লিষ্টত মই থাকিমেই আৰু।
অ। টাৰ্গেট, টাৰ্গেট মানে কি হেৰি আকৌ। টো অকনমান ইফালে সিফালে লৰ-চৰ হলেও লিখি দিব।
লিখে অ, যিয়ে নহওক মই যদি কাৰোবাক কিবা এটা কওঁ, বাইদেউক কিবা এটা ক'লেও মানে তহঁতি লিখি কি দিবি তেতিয়া
অ, সেই, সেই, হে কিন্তু সেইকেইটা দিন মজা আছিলে আক' দেই আমাৰা ব
ব বহুত ভাল আছিলে, বহুত ভাল আছিলে। তাৰপাছ যে সেই ভাত খাবলৈ যাওঁতেনে যে, আকৌ এই আমাৰ হেৰি বাবা
অ।
বাবাই যে সদায় কাঁহী খন পেলাই, ভাত পেলাই। নেপাহৰোঁ দেই সঁচা, কেনেকুৱা দিন গ'লগে আমাৰ লগত ন?
ভাল লাগে দেই, তোৰ এতিয়া বাবা বুলি কওঁতে মনত পৰিছে হয়নে, বাবাক মই এল পি স্কুলৰ পৰাই পাইছো ন।
অ।
তাক মানে, এল পি স্কুলৰ পৰা এতিয়ালৈকে আমি কথাটো তহঁতেও ধৰিব নোৱাৰ, কিন্তু সি মানে বহুত আপোননৰ নিচিনা দে আমাৰ বোৰ
সঁচাকে, অ, সেইটো হয় বাৰু।
অ, মানে সি তাৰ আৰু সি বহুত সহজ- সৰল আছিলে যে এতিয়া অকণমান, মানে এতিয়াও সি সহজ- সৰলে বাৰু দেই।
উম। আগতে সহজ- সৰল পায় যে ইয়াৰ তাকনো দীঘলাই যে নকৰিবলগীয়া কাম একোৱে নাই নেকি।
কিবা এটা কৰিবলৈ তাকে ক'ব, খজা দে নেপাহৰোঁ আৰু। কম পিতেনে বাৰু তাক বাৰু ধৰি লৈ।
এই, নকৰিবা এইবোৰ এতিয়া সাও লাগিব, সাও লাগিব লাগে এইবোৰ ভাবিলে।
অ, এই নহয় আগতে আমিও তহঁতক কম নিপিটো আকৌ, হাত-চাত যে বিষাই যায়গে।
অ এ কিন্তু আগতেো আমাৰ ফূুৰ্তিটো ভাল আছিলে দেই আৰুতো ইটো সিটোৰ প্ৰতি মানে টো কি ক'ম আৰু আন্তৰিকতা বোলা বস্তুতটো আছিলে যেনে হলেও হয় নহয় ক কিন্তু এতিয়াতো ল'ৰা ছোৱালীবোৰগাত সেইবোৰ নেদেখ আকৌ
এতিয়া নে এতিয়া এতিয়া দেখোন ক্লাছতে সেবো ভাল পোৱা পুই দেখোন।
আমাটো আমাৰ আগতে সেইবোৰ একেবাৰে নাছিলে দেই এইটো মানে আমাৰ মানে মাইডছেটটো অলপ বেলেগ আছিলে তেতিয়া আৰু আমিয়ে সেইটো লাচট বেষ্ট। নেকি যা তেনেকুৱা আছিলো চাগে আমিবোৰ
এ আৰু এটা কথা কি কউনে আমি আমি অহাৰ পিছৰ পৰাই স্কুলত মানে অকমান হেৰি হ'ল নেকি ন মোৰ তেনেকুৱা লাগে মানে
মানে এটো সেইবুলিও নহয় অ শিক্ষকসকলেও অকণমান গুৰুত্ব দিব লাগে এইটো
উম সেইটো হয় বাৰু
উম সেইটোৱে আৰু আমি আমি যে সেয়ালৈ গৈ যে জুনিয়ৰ কলেজলৈ গৈ এটা বহুত ভাল সিদ্ধান্ত ললো আক
ন সেইটোৱে অ
মই এতিয়া তোৰ মানে কি দুবছত মানে জুনিয় কলেজখন বহুত আপোন হৈ গ'ল
সেইটোয়ে মানে এতিয়া তাৰ মান এতিয়া এতিয়া তাৰ চাৰ বাইদেউ সকলৌ মানে আমাক পালে যিটো হেৰি কৰে নহয় এতিয়া ইয়াৰ পৰা মানে তেনেকুৱা আন্তৰিকতা মই নোপাও
অ সেইটোৱে নাপাওঁ কিন্তু তো ল'ৰা-ছোৱালীখিনি কিন্তু এতিয়াও একগোট হৈ আছো বাৰু
সেইটো সেইটো কব লাগিব দেই এ মানে আমাৰ হেৰিটোৱে ভাল আছিলে গম পা না আমাৰ বেছ সটোৱে ভাল আছিলে মানে
অ
সেইটোৱে নাই নাইপাহৰো আৰু।